অ।
মাট যকোৱা।
হেল্ল'। অ কি কৰি আছা।
আছো ৰাতিপুৱা কাম বিলাক কৰি কাম বন বিলাক কৰি আজৰি হৈছো
অ
ঘৰৰ কাম বিলাক কৰি আজৰি হৈ গাখীৰ চাহ একাপ খাই বহি আছো
আহ ঠিকে আছে ভাইটি স্কুল গল
গল
ভাইটি পৰীক্ষা কেতিয়াবা আৰম্ভ হব
ভাইটি পৰীক্ষাতটো ঊনত্ৰিশ তাৰিখৰ পৰা আৰম্ভ হব বুলি কৈছে।
অ অ মই সেই গা পা ধুই এ অলপ কাম কৰিলো লগতে তাৰপিছত এয়া চাহ তাহ খাই অলপ বহি আছো
আহঁ
পঢ়াৰ ওচৰতে
উ ভাল কৰিছা পঢ়িবা অকণমান।
অ তাৰপিছত আৰু কি এ খোৱা বোৱা ক বনালা নে ভাত
কৈয়া ভাল বনাম অকণমান ভাইটি স্কুললৈ অহা স্কুলৰ পৰা অহা সময়ত খাব পৰাকৈ বনাম কালি আমাৰ ঘৰৰ পৰা কলপচলা দিছিলে তাৰপিছত কলপচলা লা বনাম ফাই কৰি আৰু এ আম খালো আম কট পঠিয়াইছিলে মাহীয়ে আম তাৰ পিছত আ কলপিঠা বনালো আৰু আমাৰ হেৰি দি উ আৰু ৰসগলা আম দি পেলাই বনালোঁ পিঠা খাবলৈ ভাল লাগিছিলে গাখীৰ চাহৰ খালোঁ এতিয়া ভোক গুচিয়ে গ'ল
উম ঠিকে আছে
মাছ খাবলৈ মন গৈছে মাছ হৰি লালুকৰ গোটেই বজাৰখন এম এল এ নতুন এমল এ একদম পুৰা আৰু ভালো বোৱা হৈ আছিলে একদম গ গোটেই ক্লিন কৰি দিলে একদ বহুত চফা হৈ গ'ল নহয় এতিয়া চ ভাল লাগে কিন্তু বজাৰখন এতিয়া ক'ত ব সেইটোহে লাগিছে বজাৰ গৈহে ভাল লাগিব। ডাঙৰ ডাঙৰ ঘৰ বনাই দিব তাৰে বজাৰ বুলি কৈছে। তেতিয়া মানুহ ভাল হ'ব আৰু কালি এ এ কি নাই কালি এটা নিউজ দেখিলো দেই মানে এটা বাতৰি দেখিলো সেয়ত আহ মোবাইলত মানে দেখিলোঁ
অ ফোনত দেখিলো এদম এই আমাৰ লালু চাৰিআলিত মানে বিধৱা মহিলা এগৰাকী বুঢ়ী আইতা মানে আইতা এগৰাকে মানে বহুত দিনৰ পৰা একদম আছিলে তাতে মানে মৰটন চৰ্তন তামোল মানুহৰ কোনোবা চাব বিচাৰিলে চাহ খুুৰ তেনেকে চলি আছিলে মানুহ ধৰি বহুত দিনৰ পৰা চলি আছে পাই কালি দেখিছো মানে এ আমাৰ এম এল এ যেতিয়া এইবিলাক চফা কৰিছে সেইখন দোকান মানে উঠিবলগীয়া হৈছে মানে ৰাস্তাৰ কাষতে আছিলে যে চৰকাৰী মাটিত। এ তাৰপিছত মানে কান্দিছে তাৰপা তাকে মই মন্তব্য ধুনীয়াকে যাতে ভালকে মানুহ গৰাকী কোনো এটা ভ ভাল স্থান চাই মানুহগৰাকী দোকান প্ৰতিষ্ঠা কৰাত মানে সহায় কৰে আচলতে কৰিব তেওঁলোকে ভাঙোতেনে কৈছে কৰিম বুলি
উম উম কৰিব কৰিব উম
আমাৰ উ উদীয়মান যুৱক আছিলে তেখেতলোকে কৈছে মানে আমি ভাল জেগা এটাত আপি চিন্তা কৰিব নালাগে। আমি ভাল জেগা এটা চাই পেলাই ওম ভালেই লাগিলে বাৰু, তেনেকে দিলেই হয় পাই
অ' তেখেতে কৰিম বুলি কৈছে যেতিয়া কৰিবই বাৰু।
অ' সেইটোৱে ব্যৱস্থাটো, অ' - অ সেই ব্যৱস্থাটো কৰিম বুলি আমাৰ এম এল এ উম, যুৱ প্ৰজন্মৰ যিজন নতুন এম এল এ উঠিছে, তেখেতে বাও বহুত কাম কৰিছেও কৰিবও। সেইকাৰণে এতিয়া মানুহে বিশ্বাসত মানে আ, দোকান বিলাক উঠাইছেও। দিও দিছে জেগা, একদম ধুনীয়াকে মাটি চাটি পেলাইছে যেচিপি আৰু টেক্টৰ লাগি, নিজেও লাগিছে তেখেতে।
উম, হয়-হয়, ময়ো চাই আছো এই ফেচবুকত সেই ওলাইটো, এটো মই চাই আছ মই চাইছো বাৰু।
এইবিলাক চাব লাগে জানা নাই, নিজৰ-নিজৰ জেগাটো মানে নিজৰ অঁ নি অ' বহুত এতিয়া কিমান ধুনীয়া লাগিছে, নামঘৰটো একদম ফটকটীয়াকে ওলাই থাকে, আগতে কিমান তাৰ আগত দোকান বজাৰ লেতেৰা কিবা জেগা, মানে জাবৰ জোথৰ হেৰি আছিলে ন এতিয়া একদম পুৰা চফা হৈ গ'ল।
উম
সেইকাৰণে ভাল লাগিছে, আৰু নিজৰ জেগাকন চফা হলে বা পৰিষ্কাৰ হ'লে ভালেই লাগে ন। ইয়াত, ডাঙৰ ডাঙৰ- ডাঙৰ- ডাঙৰ সেইবিলাক কিমান ধুনীয়া-ধুনীয়া আমাৰ ইয়াত বোলে এখন হেৰি এই এই লা হেৰিয়াত বোলে এখন হেৰিও পাতিব, এখন মানে কিবা বানি চাই তাৰ মানে হেৰি টাইপত বনাব বুলি কৈছে। কোনটো বনাব জানো, আমাৰ হায় ছেকেণ্ডেৰীখনৰ ছাইডে বনাবনে কিয়ে বনাব এটা।
কি বনাম বুলি কৈছে।
উম।
অ' সেই- সেই টাইপ ন, উইদ- উইড উদ্যান টাইপ।
অ' তেনেকুৱা মানে উদ্যান টাইপৰ অকমান তেনেকে বনাম বুলি কৈছে এতিয়া কি হয় নাজানো বাৰু, কোনটো জেগাত মই ইমান সঠিক ভাৱে জনাও নাই, কৰিলেও ভাল বনাওঁ অকমান গৈ এনেকুৱা জেগাত বহা বহিলেও মনটো ভাল লাগে বা সেইটো কথা। তুমি বাৰু মাহীলে ফোন মাৰিছা নে মাজু মাহী?
মাজু মাহীলে?
উম
ফোন মাৰিছিলো হ'ল কেইদিনমান হ'ল মৰা নাই। মাৰিব লাগিব, আজি- আজি আহ। আজি যদি সময় পাওঁ ফোন মাৰিব লাগিব।
ল'ৰাৰ পৰীক্ষা হৈ আছে, কি কেনেকুৱা হৈছে পৰীক্ষা খা খবৰ ল'বা।
হয়-হয়।
গম পাইছা নাই।
বুজিছোঁ অহ তাক কালি- কালি মাৰিছিলে সি- সিয়ে মাৰিছি লে কালি ফোন মোক তাৰপাছত খবৰ খাটি ল'লে, সেইটো সময়ত- সেইটো সময়তটো মই এই -এইফালে ওলাই গৈছো লো, ওলাই গৈছিলোঁ মানে মামাহঁতৰ ঘৰলে গৈছিলো মই। মামাই ফোন কৰিলে মামাক ফোন কৰি মানে ঘৰৰ কঁঠাল লাগি আছিলে পকি আছিলে তাৰপিছত তায়ে দুটা মোক দি পঠিয়ালে মামাই। সেইটোকে আনিবলৈ মই মামাহঁতৰ ঘৰলে গ'লো।
অহ ',
বুজিছা লগতে আৰু কিবা শাক জাতীয় বস্তু দিলে। এ'কল দিলে। চেনিকল দিলে তাৰ পিছত তাৰপিছত কন জলকীয়া যে ৰঙা- ৰঙা জলকীয়াবোৰ তেনেকৱা দিলে।
নিকিনাকে হব এতিয়া যেনেকে আৰু আজি চিঙব লাগব সেই বিন, জলকীয়া।
তাকে তোমাকে তোমালোকৰ যদি মাছ খাবলৈ মন গৈছে এই ভাইটি আৰু তুমি ওলাই যাব পৰা নাই ভাইটি স্কুটিখন চলাব পাৰেই নহয়। এ' লগ
এ'নাই হ'ব দে ওঠৰ বছৰ নোহোলেনে এ' ৰ'বা তুমি এটা কথা তুমি কলে নহ'ব নহ ওঠৰ বছৰ নোহোৱকে এটা ল'ৰাৰ লগত মই কেতিয়াও নাযাওঁ তুমি চোন পঢ়াৰ পিছতো মই উঠিবলৈ ভয় কৰিছিলো হয় নে নাই তাৰ লগত মই কেতিয়াও নুঠো।
তাক নিদিও চলাবলে কেলে দিম আকৌ।
তে এটা কাম কৰিবা তম শো সোণাপুৰ বজাৰখন ওচৰতেহে টমটমতে যাবা এ' দুটাই বেছি ভাঢ়া নলয় নহয় বিছ টকামান ল'ব চাগে। এ' তে তাৰ পৰাই হৈ এইখন বজাৰৰ পৰাই মাছ লৈ আনিব ভাল- ভাল মাছ পায়তো লোকেল মাছ পাবা।
অ', আৰু কি জানানা মইতো কথা পাতি আছিলোটো মই যে আহিছো এ তে মাছৰ কাৰ্টুনত জলকীয়া ৰুই থৈছিলো কৈছো একদম সি আছে নহয় আই বিন জলকিয়া ছিঙি আছে দেই। বিন জলকীয়া আৰু ভেন্দিও ডাঙৰ হৈ আছে ভেন্দিও চিঙো
এইবোৰ খাব পোৱা না আৰু অকমান আৰু অকমান যদি অলপ জেগা আছে সেই আৰু অকমান তেনেকে খেতি কৰি দিয়া আকৌ। ভেন্দি -ভেন্দি পুলি ৰোৱা, দাংগুটি -দাংগুটি ৰোৱা, গুটিবো আনা সিঁচি দিবা।
গোটেই নহব মাটিৰ মাতি, নহৰু এই এনেকে কাৰ্টুনত দিয়াকেইটাই হৈছে কাৰ্টুনত দিলেই
হয়।
বেছি নিচিং অভুল গা এটা কলিহ হৈ আছে এই পকা কেইটা চিঙিলো দুটা আৰু ভেন
হয়।
মিচিং ভেনকৰৰ
উম, হম, উম, হুম।
বাৰু হ'ব তুমি শুক্ৰ বাৰলৈ যদি আহা নহয় কিছুমান বস্তু মই কওঁ লৈ আহিবা হা। শুনিছা, অ। অ আৰু আ আমুকো সচ ন জানা নাই ক'লা জামু যে
অহ।
হেল্ল' কলাজামো যো হৈছে চৰ্বত বনাই খাবলে বিৰাট ধুনীয়া হৈছে কলা জামোক বিলাক পুৰা পকি গৈছে নহয়। এ খাইছো কালি অলপমান ত আৰু চৰবত বনাবলৈ বহুত ভাল মই এনেকে সুধায়ো খালো আৰু চৰবত বনাই খালো আ বনাই খুৱাম বাৰু হ'ব দিয়া তেতিয়াহলে ন।
অ জামু তেজৰ কাৰণে বহুত উপকাৰীটো তুমি খাবা আকৌ।
পেটৰ কাৰণেও বুলি। জানোৱেই আৰু কি জানা নাই বিশেষকে চুগাৰ চুগাৰ থকা মানুহৰ কাৰণে মানে। যাৰ মধুমেহ ৰোগ আছে মানে, চুগাৰটো মানে অ অসমিয়াত কি কয় মধুমেহ ৰোগ মধুমেহ ৰোগ আছে এইখিনি কা ৰনে বহুত ভাল মানে নহয় এইখিনি ষ্টৰ কৰি মানে এ হেৰিয়ত ফ্ৰিজত মানে ৰাখিব পাৰে। পিছত খাই থাকিবৰ কাৰণে, গম পাইছা?
সেইকাৰণে সদায় ৰেগুলাৰ অলপ অলপকে খাই থাকিবা।
অ তেনেকে পিজ্জা অ, তেনেকে সংৰক্ষণ কৰি মানে ৰাখি পেলাই পিছত খাই থাকিব পাৰি আৰু। সেইদৰে পাৰি মানে, নহ'লেতো সদায় পোৱা নাযায় ন। অ কেইদিনমানৰ বস্তু হে।
হয় হয়।
ালা ন
কি কোৱা?
হেৰি হৈ আছে নহয় জানা নাই অম্বুবাচী?
হয় হয় গুৱাহাটীত।
কালি পাল লাগ অম্বুবাচী এ কামাখ্যা অম্বুবাচী সেই মেলা হৈ আছে ন, কি ধুনীয়াকে সজায় কিমান ভিৰ হৈছে। মোৰ এনেকুৱা অৱস্থাত এবাৰ যাবলৈ খুব মন আছিলে অ।
এ যাবা নেকি? এটা কাম কৰিম নহলে, মই ঘৰলে গ'লে এপাক আমি যাম তেতিয়াহ'লে ভাইটি, মই তুমি।
নাই নাই এতিয়াই নহয় কাইলে কাই - শেষেই হব কাইলৈ নে পৰহিলে শেষেই হ'বগে। এই বাৰ এবাৰতো নোৱাৰি, এইবাৰ যাব নোৱাৰি। পিছত পিছত মাইনাও পৰীক্ষা চৰীক্ষা দিয়াজলে পিছৰবাৰত মানে যদি পাৰা যায় নহয় যাব লাগিব। তেনেকুৱা গলে বহুত বিভিন্ন ঠাইৰ পৰা ভক্ত আহে মানুহ আহে। কিমান ভাল লাগে সমাগম হৈ ভাল লাগে এইটো সময়ত। আগতে গৈছো বহুতবাৰ। বহুতবাৰ মানে দুবাৰ নে তিনিবাৰ হ'ল মোৰ যোৱা।
তেতিয়াহলে অহা বছৰলে অহা বছৰলে যাব লাগিব দুটাই। এনেকুৱা সময়ত
অহ। অ তেনেকুৱা তেনেকে হলে ভাল হব। অহা বছৰলৈ যদি পাওঁ চাওঁ চেষ্টা কৰি যাম বুলিয়েতো, ক'ব নোৱাৰো, কিবা হয় মানুহৰ দেহাহে। অ তাকে। ঠিক আছে বাৰু, মই এতিয়া কলপচলা কাটিব লাগে আৰু তোমাক বাই বাই দিছো দেই। এৰিছো আৰু। অ ঠিক আছে ভালকে পঢ়া শুনা কৰি- প দে
ঠিক আছে ঠিক আছে নিশ্চয়।
অহ হ'ব দিয়া।
দে ভালে থাকা তুমি।
অ হ'ব হ'ব।